হেল্ল'
অ মোৰ মাতটো শুনাব নে
পাইছো অ পাইছো অ তুমি
ম কি কৰি আছা এতিয়া
আছো এইতিনৰ পৰা অকণমান বহিছো
হা
তুমি
অ এ মোৰ কথা কি কবা আৰু এনে শুই আছো আৰু এতিয়া। তাকে তোৰা হেৰি নহয় এ হৈ হৈছে মানে হৈছে আৰু মই কম বাৰু ৰবা তাকে। হেৰি নহয় অ বাকী খবৰ খাতি কোৱাচোন বাৰু তোমাৰ ভাগৰ
ভাল ভাল। তোমাৰ?
আহ মও কি কবা অ আছো আৰু। মাহঁতক
অ না ঘ ঘৰত ভাল আমাৰ ভাল তোমালোকৰ?
অ আমাৰো ভালেই ভালে বাৰু তাকে মানে মোৰ কি হ'ল গম পাইছা নাই মই মানে শুই আছো কেলে গম পাইছা নাই? এ কি কবা পেট বিষ নহয় এ পেট বিষ বিচনাত শুই আছোঁ গম পাইচা নাই। এ কি হ'ল মানে তোমাৰ নকবা আও, মই তোমাৰ মানে হেৰিয়ালে গৈছিলো চেণ্টাৰ ফালে ওলাই গৈছিলো। তাৰ মানে কি হয় এই মানে কি হয় মোৰ তোমাৰ এই এমাহ মান হৈ গ'ল গম পাইছা নাই? মানে এনিটাইম মানে কিবা জাংক ফুড খাই থাকিবলৈ মন যায়। ফাষ্ট ফুড খাবলৈ মন যায়। গম পাইছা নাই তাৰাপৰা মানে তাত খাই দিলো কিবা কিবি এইবোৰ অ তাকে কিবা ম'ম' চম' এইবিলাক খাই দিলো তাকে এতিয়া এতিয়া তোমাৰ অ তাৰ পিছত এইবিলাক মানে পেট চেট গোটেই বিষ হয়।
অ এই বোৰ এইবোৰ ভাল নহয়, নহয় গম পাইছা নাই। ‌
তাকে এইবোৰ মই মানে এতিয়া গম পাই গৈছোঁ আৰু নাখাও আৰু, ভাবি লৈছোঁ।
নাখাবা, নাখা না, না। নাখাবা। নাখাবা।
তাকে। মোৰ তোমাৰ, টেবলেট চেবলেট খাইহে অশান্তি পাছো গম পাইছা নাই ইমানেই পেট
অ অ অ মই তোমাৰ আজিকালি নাখাও, মই মই এৰা দিন হ'ল।
অ তাকে তুমি এইটো ভাল কাম কৰিছা দেই, মইও গম পাই গৈছো আৰু এইবাৰ।
অ মই তোমাৰ সেই কেতিয়াবা মদ বোলে খাও তাকৌ তোমাৰ সেই জ্বলা চলা বেছি দিয়াাতো নাখাওঁ কেতিয়াবা।
অ এ নহয়, নহয়, কেতিয়াবা কেতিয়াবা এদিন খোৱাাতো একো কথা নাই, ‌ গম পাইছা নাই কেতিয়াবা এদিন খাব পাৰা একো কথা নাই এ মোৰ মানে কি হ'ল তোমাৰ এমাহ মান ৰেগুলাৰ মানে এনে এনেই খাই থকা হ'ল মানে গম পাইছা নাই
তোমাৰ বহুত বেয়া নহয় গম পাইছ নাই? সেইবোৰ বেছি ড্ৰা এইবোৰ ড্ৰাই নহয় জানোঁ। বেয়া গম পাইছা নাই, অ অ এইবিলাকৰ বা নিউ, নিউ
নাপায়। নাপায়। নাপায়।
এইবিলাকৰ গোটেই তেল, তেল, তেলীয়া বস্তু ন, অ তাৰপিছত তেলীয়া বস্তু কাৰণে তুমি তোমাৰ ডাইজেচন হ'বলৈ বহুত টাইম লাগে ন, টাইম হ'লে আৰু গোটেই তেল হয়। হয়। সেইটোৱে কথাটো
তেল অ' মানে কি হয়, একেবাৰে তেল বহুত তেল দি দিয়ে, গমাইছা নাই? ‌একেবাৰে তেলত ওপঙাই ওপঙাই বনাই আৰু।
অ' অ' তাকেইেতো। অ' অ' অ' সেইটোৱেইটো কথাটো। তুমি অ' তুমি তাতকৈ পৰঠা খাব পাৰা ন।
পৰঠা, পৰঠা খাব পাৰি বাৰু
তুমি আজিকালি বাৰু তোমাৰ পঠাক আজিকালি পৰঠাবিলাকো তোমাৰ কি কৰে- মানেৰেডিমেড প অলপ কিবা প্লাষ্টি চিকন নিচিনাত।
অ এ এইবিলাক ৰেডিমেড বিলাক খাব নালাগে গম পাইছোন সমান মইতো মইতো মইতো ভাবিছো মই ফ মই তো নাখাওঁ বুলিয়ে ভাবিছো আৰু উ আকৌ এইবোৰ উ মানে বি বিজ্ঞানীয়ে ৰিচাৰ্চ কৰিছিলে নহয় ইয়াৰ পছত ইয়াৰ ওপৰত গম পাইছ নাই। তাৰপিছত। তাৰ মানে তোমাৰ কি হৈছে তোমাৰ আকৌ এই মেগী চেগী বিলাক যে সেইটোতো আৰু খাব নালাগে তোমাৰ তে এইবোৰ গোটেই তেজ চেজ গোটেই হাৰ্টৰ হাৰ্টৰও বেমাৰ হয় তেজো বেয়া হয় গম পাইছা নাই মেগীয়ে মেগীয়ে মানে তেজ কমাই য়া গম পাইছা নাই তেজবোৰ টানি লয় মানে এনেক এই বিলাকে
এইবোৰ
মেগীটো খাব নালাগে বহুত বেয়া বহুত মাৰাত্মক মানে এইটো
আৰু ভুল বেয়া বস্তু মানে মই মানে হেৰিতটো চাইছো মানে এটা মেইন প্ৰচছটো চাইছো তাত কিন্তু ৰ মেটেৰিয়েলছ খিনি ইমান ভাল ৰ মেটেৰিয়েলছ ইউজ নকৰে কিন্তু
ভাল ভাল নহয় নহয় গম পাইছা নাই এইবিলাক তুমি ঠিকে কৈছা টো একদম ভাল বস্তু ইউজ নকৰে,
সেই তোমাৰ এই যোনবিলাক অলপ, অ অলপ অলপ দেট যোৱা ময়দা চয়দা ন,
উম উম
মানে ইমান উন্নত লেভেলৰ নহয় সেইবিলাক অ সেইবিলাক ময়দা চয়দায় পীৰ বনায়,
আহ এ তোমাৰ তোমাৰ মে তুমি নকবাই মানে কি কি কম আৰু মই কৈছো নহয় তোমাৰ এই এই বিলাক মানে আমাৰ দেশখনে এইবিলাক বস্তু কেনেকে এলাও কৰে বাৰু দেশ আমাৰ আমাৰ চাবাহো চাবাহো আমাৰ দেশখনে দেশ খনৰ পৰা এনেকুৱা কিছুমান কাম কৰে গম পাইছা নাই মানে তোমাৰ এনেকুৱা কি অ এ তুমি চাবা দেই এতিয়া যিটো আমাৰ মেগী খিনি হয় নে নহয় মেগীটো আচলতে তোমাৰ কিবা এখন দেশতো বেন কৰি থৈছে নহয় গম পাইছা নাই
বেংগু ধচৰ
কিন্তু আমাৰ আকৌ ইণ্ডিয়াত আকৌ সেইটো বেণ্ড নাই আকৌ সেইটো আমাৰ মানে একদম পুৰা মুকলি কৰি থছে আৰু মেগীটো সৰু সৰু ল'ৰা ছোৱালীকো খুৱাই গম পাইছা নাই সৰু সৰু ল'ৰা ছোৱালীক এতিয়া ডাঙৰ সে মিগী খালে বেয়া কিন্তু স সৰু ল'ৰা ছোৱালী বিলাকে যে সদায় খাই গম পাইছা নাই সেইবিলাক আচলতে কিমান কিমান বেয়া আচলতে কিমান এ বেয়া প্ৰভাৱ পৰিব তুমি ভাবাচোন
আমাৰ যোনটো ফু ডীপাৰ্টমেণ্ট আছে ন ফুড মেনেজমেণ্ট ডি ডিপাৰ্টমেণ্ট আছে নহয় আমাৰ ইণ্ডিয়া সেই ফুড মেনেজমেণ্ট ডিপাৰ্টমেন্টটো বহুত উইক হৈ আছে গম পাইছ ন আৰু ইমান ষ্ট্ৰিক্ট নহয় ন অঁ
আচলতে ইহঁত অ সেইটো ডীপাৰ্টমেণ্টটো আচলতে আমাৰ জনসাধাৰণৰ ওপৰত চিন্তা নকৰে গম পাইছানাই জনসাধাৰণৰ কি হয় হব আৰু সিহঁতে মানে পইচা পইচা ধান্দা অকল পইচা লাগে সিহঁতৰ
এতিয়া তোমাৰ কেইটা তেতিয়া এতিয়া তুমি চাবাচোন বজাৰত কেইটা ফু ম ফু কেইটা ফুড মিনিষ্টাৰে কিমানখিনি খবৰ ৰাখে বা কিমানখিনি বিষয়াে আহি বজাৰ খনৰ পাচলি চেক কৰে আহি আহি কিমান খিনি দাম বাঢ়িছে বা কি কিমান মেডিচিনউ কৰিছে সেইখিনি কিমানখিনো চাই
তাকে নাহেই মইতো দেখাই নাই আজিলৈকে
সেইটোৱে আৰু আৰু এটা এতিয়া বৰ্তমান। আৰু এটা মানুহৰ এতিয়া বৰ্তমান একদম ডাঙৰ হে কি গম পাইছা নাই।
অহ।
সেইটো হৈ গ'ল গাখীৰ চাহ গাখীৰ চাহ।
গাখি চাহ। আ আমি অ এই আচলতে গাখীৰ চাহ মানে গাখীৰ চাহ বুলিো। ডাইৰেক্ট তেনেকে গাখিছা বুলি ক'লেও বেয়া'ব গম পাইছা নাই। কি এতিয়া ধৰি লোৱা আমাৰ যিখিনি লোকেল গাখীৰ অ লোকেল গাখীৰটো আচলতে ভাল। এই এইবোৰ মানে এইবোৰ যিবোৰ পাকেট গাখীৰ। আমুল তাজা। এইবিলাক এইবিলাক।
অ নালাগে নালাগে তোমাৰ কি থাকে ইউ ইউৰিয়া থাকে গম পাইছা নে। তোমাৰ হেৰি এইটো কি এইটো যোনবিলাক মানুহ বিলাকে ধৰা হোটেলত ৰেগুলাৰ যোনে খাই ন চা।
সেইটো সেইটোতো বেমাৰ হ'ব। বেমাৰ হ'ব ইমান। এইটো আচলতে আমি হোটেলত চাহে খাব নালাগে।
অ হোটেলত গাখীৰ চাহ তোমাৰ একদম পৰিমানতকে যোনে বেছি খায় নহয়। প্ৰথম কথা। প্ৰথম কথা এচিডিটি হয় গম পাই।
এচিডিটি হয় গেছ হয়। গেছ
অ অ আৰু ৰাতিপুৱা যে শুই। ৰাতি যে
অ আহ
ৰাতিপুৱা শুই থোতো তুমি যদি ডক্তৰক যদি সুধা ডক্তৰে তোমাৰ চেনী দিয়া ৰাতিপুৱা চাহ। মানে গাখীৰ চাহটো একেবাৰে এলাওে নকৰে ন এলাওে নকৰে। অ গতিকে সেইবোৰতো তোমাৰ ধৰা একচুৱেলি চাবলৈ গলে মানে আমাৰ অপকাৰ কৰা ফুৰতে। কইনাও
অ আমি আমি চুগাৰ টো কমাই খাব লাগে গম পাইছো। চ নাই আম। আমি চাবা আমি দিনতোত এনেকোৱা মিঠা। মিঠা বস্তু খাই থাকো হয় নহয়। আমি আমিটো। তাপ টো দেখোন আমি চুগাৰ টো পাওঁৱেই। আকৌ আমি এক্স তাকেনো আমি ইমান চুগাৰ চ চাহত চাহত দি দি আমি চুগাৰ খাবলৈনো আমাৰ কি প্ৰয়োজন আছে।
অ আজিকালি মানুহৰ সেই ডায়বেটিছ বেমাৰ হোৱা বেছিকে কাৰণটে সেইটো
সেইটো সেইটো আচলতে কিছুমান কিছুমান মানুহতো চাবাচোন তোমালোকে চাহত চেনি নহলে নাখায়েই
নাখায় নাখায় তোমাৰ ইণ্ডিয়াৰ এতিয়া প্ৰায় ছিক্সটি পাৰ্চেণ্ট মান মানুহে ডায়েবেটিছ আছে বুলি ক'ব
অ ডায়বেটিছ ডায়বেটিছ আৰু আৰু কেঞ্চাৰ কেঞ্চাৰও হৈছে গম পাইছা নাই
অ কেঞ্চাৰো হৈছে।
অ কেঞ্চাৰ আচলতে এইবিলাক গোটকা চুটকা বিলাকো খাই নহয় আজিকালি লৰা ছোৱালী বিলাকে। সেই টাব সেইবিলাকৰ পৰাও কেন্ঞ্চাৰ হৈছে আকৌ তামোলটোও খাব নালাগে গম পাইছা ন
তা তামোল লতে অ মোক মোক কি কৈছিলে গম পাইছা নাই মই অৰ্তিকুল এটা কৰিছিলোঁ নহয়।
আহ
অ এই কেঞ্চাৰ বোলে চব মানুহে থাকে গম পাইছা নাই?
চব মানুহৰে থাকে
মানে মানে কেঞ্চাৰ চব মানুহৰে হয় কিন্তু ইমিউনিটিৰ লগত কথা ইমিউনিটি লগত কথা যোনবিলাক মান অঁ যোনবিলাক মানুহে মানে সেই সেইটো সময়ত মানে কেঞ্চাৰ এনেই সবেই ৰিকভাৰী হয় মানে
অ অ
কিন্তু যোনে সেই খিনি এই মানে বেয়া ফুড খিনি খাই ৱেষ্ট কৰি দিয়ে ন ইমিউনিটি
অ অ
তেতিয়া মানে কেঞ্চাৰটো ডাঙৰ হৈ যায় মানে মানে ইমিউনিটি চিষ্টেমটো যেতিয়া ব্ৰেক হৈ যায়,
অ অ
তেতিয়া সেইকাৰণে সেই হৈ যা সেইকাৰণে তুমি দেখাই দেখিছানে কিছুমান এতিয়া একেবাৰে এইবোৰ গুটখা চুটখা নুখুৱা মানুহ মোৰ কেঞ্চাৰ হৈ যায় কেতিয়াবা যদি
অ অ এই শিষিৰ সেইটোয়ে আচলতে আমি আমি সেইটো কাৰণে আৰে আমি আমি আমাৰ ইমিউন ইমিউনিটি চিষ্টেমটোনো আমি কোনে ধ্বংস কৰিছোঁ আমি নিজেতো কৰিছোঁ ন। অ সেইটোয়ে কৈছোঁ আমি আচলতে কেঞ্চাৰে মই দেহত থাকগে কিন্তু আচলতে আমি সেই সেইবোৰ আ আচলতে আমি কেঞ্চাৰটো বহাবলে কি দৰকাৰ। আমাৰ সেই বেয়া বস্তু বস্তুবোৰ খাই। অ আমি আমি আমি আচলতে এইটো চেষ্টা কৰিব লাগে আমি ভাল বস্তু খাই আমাৰ ইমিউনিটিটো এতিয়া যিমান আছে তাত আমি আৰু অকণ বুজ কৰিব লাগে। আমি আচলতে সেইটোৰ ওপৰতহে ধ্যান দিব লাগে হয় নহয় বাৰু, অ তাকে তাকে তাকে, মইতো আৰু ফাষ্ট ফুড নাখাওৱে তুমিও নাখাবা গম পাইছা।
নাখাওঁ। নাখাওঁ মই নাখাওঁ, মই নাখাওঁ নাখাওঁ সেইবিলাক ধ্যান সেইবিলাকৰ ওপৰত ধ্যান ৰাখিবা অ, তাকে সে আৰু।
তাকে আজিলে হ'ব আৰু দিয়া তেতিয়া।
হ'ব অ, অ বাৰু বাৰু হ'ব।
সেই খবৰটো দিওঁ বুলি ফোন কৰিছিলোঁ।
অ অ, বাৰু বাৰু অ যত্ন ল'বা নিজৰ অ বাৰু বু হ'ব দিয়া অ।